নমস্কাৰ আহ কি কৰিছা
অ মই শুই আছো ৰবা অ তুমি
মই মানে আছো ৰবা এনেই ক কি কলা ন ম এনেই মানে ফুৰি গ যাব ইচ্ছা আছিলে ৰব মানে যেতি গৰমৰ বন্ধত দিলে নহয় ল'ৰাত
অ তাকেতো বহুত দিনৰ পৰা মানে কলৈলৈকো মানে ফুৰিবলৈ যোৱা হোৱা নাই ন ভাবি আছো এইবাৰ মানে মইো উত্তৰ পূব ভাৰতৰ কৰবাত ঘুৰি আহো নে কি
উম আমাৰ উত্তৰ পূৰ্বতে কিমান ধুনীয়া ধুনীয়া ঠাই আছে ন মানে আছে আৰু বেলেগত যাব মানে নালাগে
অ অ তোমাৰ উত্তৰ উম খাত শনী চাই চাব যাওঁ নেকি প্ৰাকৃতিক সৌন্দৰ্য কি চাবা তুমি সংস্কৃতি আৰু খাদ্যয়ৰ বাবে এই অঞ্চল মানে সমগ্ৰ ভাৰত ত বিখ্যাত
বিখ্যাত হয় এতিয়া মানে তুমি মানে কিমান আছ ভ অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশততো বহুত ধুনীয়া লাগে যায় ভাল লাগে অৰুণাচল প্ৰদেশ যাব পাৰি নাগালেণ্ড নাগালেণ্ড মণিপুৰ যাব পাৰা মিজোৰাম আছে ত্ৰিপুৰা আছে মেঘালয়
মিজোৰামত এটা তোমাৰ অ অ মিজোৰামত তোমাৰ এটা ইমান ধুনীয়া মানে তোমাৰ স্প্পট এটা আছে নহয় অ এইটো কিিয়ছিলো মোৰ এ তোমাৰ কি আছিলো মই পাহৰি গলো মিজোৰামৰ তোমাৰ পাহাৰীয়া যি ধুনীয়া ধাৰ্য নহয়
আহঁ
তুমি উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ বিশেষত্ব কি বুলি ভাবা অ
অ মিজোৰামৰ ভাল লাগে ভাল লাগে অলপ ওপৰত পাহাৰৰ জোগা ন পাৱৰীয়া হয় নে কিাম চলটোো এইখে
উৰকব ভাৰতৰ আটাইতকৈ ডাঙৰ বিশেষত্ব মই ভাবো মানে ইয়াৰ যিটো মানে সেউজীয়া প্ৰকৃতি শান্ত পৰিৱেশ বিভিন্ন জনজাতিৰ সংস্কৃতি আছে বা সুস্বাদু খাদ্য আৰু তোমাৰ তিটো ইয়াক বিশেষ কৰি তোলে ন
কৰে কৰে অ এটোয়া উত্তৰ পূব ভাৰতৰ প্ৰাকৃতিক সৌন্দৰ্যটোৰ কাৰণে বহুত বিশেষ াম ন ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য আৰু ধৰা সেউজীয়া পাহাৰ আছে এ খন অৰণয় আছে বিশাল নদ টননী জলপ্ৰপাত বন্যপাানী আছে চাহ বাগিছা কিমান আছে ন বাগিছাৰ কাৰণেও বিখ্যাত হয় আৰু এতিয়া ধৰা চাবা উম আৰু বৈচিত্ৰময় সংস্কৃতিৰ বাবেও বহুত বিখ্য্াত হৈটাই নিশ্চয়ে জানে বাৰু এইটো নত মানে উত্তৰ পূব ভাৰতৰ মানে এইখিনি কথা ইয়াৰ মাজেৰে ব যোৱা ব্ৰহ্মপুত্ৰৰ বৰাক নদী এই অঞ্চলৰ জীৱন জীৱিকাৰ মূল আধাৰ হয় আমাৰ বহুতৰ নদী আছে বৰাক নদী আৰু বহুত জাতি জনজাতি শাষা ধৰ্ম আছে মানে মানুহে ইয়াক মানে শান্তিপূৰ্ণভে বসবাস কৰে আৰু কিমান জনজাতি
মইতো মানে কি সুযোগ পালেই তোমাৰ মই উত্তৰ পূব মানে তোমাৰ ভাৰতৰ সকলো ৰাজ্ই ভ্ৰমণ কৰিম মানে তাৰে কাৰণে মই পইচা গোটাই আছো আৰু মানে আৰু তোমাৰ নাগালেণ্ডৰ হনবিখ নাগালেণ্ডৰ তুমি হাৰ্ণ বিল উৎসৱ
হ বুলি
অ তুমি জানে নে নাই পিছে তুমি নাগালেণ্ডৰ হৰ্ণবিল উৎসৱটো সেই তেনাই নাই অ অ সেইটো মানে তোমাৰ মানে বহুত ভাল লাগে হৰণবিটো খুব নাগালেণ্ডত মানে আটাইতকৈতো জনপ্ৰিয় মানে সাংস্কৃতিক উৎসৱ হয় উম এই উৎসৱ উৎসৱৰ নাম হনবিল মানে নামৰ এটা ধুনীয়া চৰাইৰ পৰা লোৱা হৈছে মানে যাক তুমি না যাক মানে যাক যাক মানে তুমি নাগা জনগোষ্ঠীয়ে সন্মান আৰু গৌৰৱৰ প্ৰতীক বুলি মানে কয় আৰু তেওঁলোকে এইটো উৎসৱত মানে তোমাৰ সেই হয় ৰবা এই মানে বিভিন্ন ধৰণৰ মানে নাগা জনগোষ্ঠীয়ে নিজৰ জীৱন এইিলাক মানে পৰম্পৰাগত মানে সেই আছে তোমাৰ এ নৃত্য় নতিকা বা সংগীত আছে বা যিবোৰ কাপোৰ কানি বা পোচাক বা যুদ্ধ নৃত্য এটা কৰে যিটো লোক সংস্কৃতি আৰু হস্তশিল্প যিবিলাক হাতেৰে তৈয়াৰ কৰে আৰু
আহ
মানে সিহঁতৰ মানে স্থানীয় খাদ্্য আৰু সেইবোৰ মানে সকলোবোৰ মানে তাত সেই মানে এ উৎসৱটোত মানে প্ৰদৰ্শন কৰে আৰু মানে ইয়াতে মানে তেওঁলোকে নিজৰ যিবাৰ সংস্কৃতি বিশ্বৰা মানে গোটেই বিশ্বৰ লগত মানে তেওঁলোকে মানে এইটো মানে প্ৰদৰ্শন কৰে আৰু মানে
অ শুনিছো বাৰু শুনিছো আৰু হণমিল উৎসৱৰ সময়ত মানে কি হয় ন বিভিন্ন জনজাতিৰ লোকসকলে নিজৰ নিজৰ সাজ পোছাক পৰিধান কৰি নৃত্য পৰিবেশন কৰে হয়নে শুনিছো মানে এইটো অ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আহে নিজৰ নিজৰ শাজ পোজাক পিন্ধি পৰিবেশন কৰে যাৰ ফলত সমগ্ৰ কিচাামা হেৰিটেজ মানে ভিলেজ এক মানে উৎসৱমখৰ পৰিৱেশত ভৰি পৰে ইয়াত পৰম্পৰাগত নাগা খাদ্য মানে উম ব্ৱস্থা কৰে বাঁহৰ সামগ্ৰীবোৰ তয়াৰ তৈয়াৰী অলংকাৰ বোৰ মানে বিভিন্ন জাতি জনগোষ্ঠীৰ মানে যোনবোৰ মানে আছে সকলোবোৰ মানে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শনী দেখুৱাই আৰু মানে
আৰু তোমাৰ মানে মানে কেৱল তোমাৰ সাংস্কৃতিক অনুষ্ঠাতেই নহয়তো মানে ইয়াত মানে তোমাৰ চব আৰু লোক সংংগীত বা তোমাৰ এই ৰক কনচাৰ্ট হয় মোৰ বহুতছাব মন আছে আৰু জোমাৰ তোমাৰ যিবোৰ খাদ্্য মেলা হয়
গায়ক মাতে
খেল ধেমালি সেইটো ক'লো ন ৰক কনচাৰ্ আহ মানে বিভিন্ন ধৰণৰ তাতে প্ৰতিযোগিতা বিভিন্ন ধৰণৰ মানে অ বিভিন্ন ধৰণৰ প্ৰতিযোগিতাও পাতে তাতে আৰু দেশ বিদেশৰ বহুত মানুহ আহে তোমাৰ এই উৎসৱ তাৰ মানে উপভোগ কৰিবলৈ বহুত মানে এটা আকৰ্ষণীয় উৎসৱ
উৎক্ষৱটোো বহুত বিখ্যাত হয়ান বিশ্ব বিখ্যাত উম
উ মই কেতিয়াবা যদি নাগালেণ্ড মই যাব পাৰো ন মই কিন্তু এনেন বিিল তোমাৰ হন বিিল ফেষ্টিভেল যাম মই
কেতিয়া হয় ন এইটো উ চবটো
উম কেতিয়া হয় মানে তোমাৰ মই ইমান মনত নাই ৰবা কেতিয়া হয় মানে তোমাৰ এ এইটো টাইমতে হয় ৰ'বা এইটো এইটোমাৰ লাষ্টৰ ফালে হয় বছৰৰ শেষত হয় তোমাৰ ডিচেম্বৰত মানে এনেকুৱা এাত মানে হয় আৰু
মানে এই চল মানে কেৱল কি আৰু বিনোদনেই নহয় নয়ে আৰু নাগালেণ্ডৰ জনজাতীয় ঐতিহ্্য ঐক্ আৰু পৰিচয়কো বিশ্বৰেগত ধৰা উপস্থাপন কৰে আৰু গোটেই বিশ্বৰ আগত উপস্থাপন কৰে তেওঁলোকৰ মানে যোনবোৰ ঐতিহ্্য হয় পৰম্পৰা হয়
উম উম উম উম উম উম উম আৰু তুমি এইটো অ আৰু তুমি এইটো খেলখন খেলখন খেলখন উৎসৱ জানে নে নাই
উম হম
ফেলকন ফেলকন এইটো উমৰাংচুত হয় অ উমৰাংচু উমৰাংচু অ অসমত অ এইটো তোমাৰ উত্তৰ পূৰ্বৰ আন কিছুমান ঠাইতো মানে তোমাৰ আমুৰ ভেল ক সং সংৰক্ষণ মানে তোমাৰ উপলক্ষ এই মানে এইটো এইটো উৎসৱটো মানে তোমাৰ অনুষ্ঠিত কৰা হয় এইটো সেইশ ডিচেম্বৰ মাহতে হৈ দিয়ে
অ মানে মানে শেষত হয় আৰু ন বছৰৰ শেষত হয়
ফেলকন যিটো চৰাইও আমাৰ চিলনিী নেকি এইটো যে
হয়
বিশ্ববিখ্যাত এইটো চৰাইৰ সংৰক্ষণৰ মানে সজাগতাৰ সৃষ্টি সৃষ্টি কাৰণে মানে এইটো মানে উৎসৱটো পাতে আৰু উম অ এই চৰাইবোৰে মানে প্ৰতি বছৰত তোমাৰ কি কৰা বাইশ হাজাৰ কিলোমিটাৰ দীঘল প্ৰজুত কৰে আৰু উত্তৰ পূব ভাৰতত কিছুদিন মানে বহু কিছু দিন জিৰণি লয় তাত মানে
হয় হয় মানে কিমান ভাল লাগিব ন চাই মানে কিমান পৰ্যটক আহে চাগে চাবলৈ দেশ বিদেশৰ পৰা
আহ সে ইয়াতো তোমাৰ সেনেকুৱাই আৰু লোক নৃত্য বা সাংস্কৃতিক অনুষ্ঠানসমোনো হয় বা সং সংগীতৰ অনুষ্ঠান হয় এইবাৰ সেই আহিছিলে ৰবা এ এই কতোবা এটা ইংলিছ গাৰপ আহিছে অ বিদেশৰ পৰা পশ্চিম তই কচিবোৰ পৰা এটা কোনোবা আহিছিল ৰ বা মাই গত পাহৰি গ'লো ৰ'বা ওম ভগৱান পাহৰি গ'লো দেই
আহ, আহি দিয়া প্ৰত্যেক বছৰে আহি চাগে ন ডাঙৰ-ডাঙৰ গায়াপোৰ আহে,
অ, চবে খাব গৈ নৌৰা ফাটহি নৌৰা ফাটেহি আহিছিলে। এ বিশাল মিশ্ৰ আহিছিলে। শিল্পাৰ এই বহুত আহিছিলে অ
হয়-হয়
অ, মানে ফাৰ্ষ প্ৰথম দিনাখন আহিছিলে। বিশাল মিশ্ৰ তাৰপিছত শিল্পাৰৱাইচ
শিল্পা শিল্পাৰও বহুত ভাল লাগে তাইৰ গীতবোৰ গান বোৰ ভাল লাগে মোৰ বহুত ভাল লাগে মানে তাৰ মাতটো মানে অলপমান মানে আনকমন বুলি কয় যে অলপ বেলেগ আৰু
উম অসাধাৰণ হয়। অলপ উম-উম উম-উম-উম আহ মানে যাম দিয়া কেতিয়াবা একেলগে নে কি কোৱা
চাকিটো দিয়াচোন কেতিয়াবা মানে
আৰু তোমাৰ মণিপুৰী বিলাকৰ যিটো চাংগাই ফেচতীভেল আছে। মণিপুৰ বিলাকৰ মণিপুৰ বিলাকৰং চাংগাই ফেষ্টিভেল আছে।
অ মণিপুৰ ন।
অ আৰু তোমাৰ শ্বিলঙত কেতিয়া যাব লাগে চেৰিপ বুলোচম যে। এই।
অ শনি। খুনিছো বাৰু মই শুনিছো-শুনিছো। শুনিছিলো বাৰু মণিপুৰৰ মানে ফেষ্টিভেলৰ বিষয়ে মানে উৎসৱ হয় য়াংঙো সাং বুলি কয় নেকি আৰু ইয়ালু- কাং উৎসৱ আছে লাই হা হাৰাও বা আছে কাং উ- উৎসৱ আছে আছে কিছুমান উৎসৱ সেৰাওউ- ৱাই উৎসৱ নিংগল চাাকো- বা মণিপুৰৰ উৎসৱৰ বিশেষত্ব আছে কিছুমান।
অ মই মানে তোমাৰ অ মই মানে তোমাৰ এইটো। যিটো ফেষ্টিভেল আছে সেইৰী ব্লচম তুমি খুনি চানে নাই অ-
শুনিছো বাৰু নামটো কিন্তু।
নৱেম্বৰত যে হয় তোমাৰ যে এই গছ গছনিৰ ফুলৰ কালাৰ বিলাক যে তোমাৰ। গুলপীয়া গুলপীয়া হৈ যায় দেখা নাই তুমি। অ, ইমান মোৰ বহুত যাবলৈ মন আছিলে। এ এইটো এ এই ফেভেলত তোমাৰ যেতিয়া তোমাৰ কনচাৰ্ট হৈছিল। ন এই তাত আহিছিলে তোমাৰ নৰাফাটহি আহিছে বলিউডৰ গ বহুত বহুত আহে তোমাৰ বহুত মানে মনোৰঞ্জন মূলক হয় আৰু মানে বহুত ভাল লাগে।
হয়, আৰু নিজেই প্ৰত্যক্ষ কৰি কিমান ভাল লাগিব ন
অ তোমাৰ মানে শ্বিলং খ তো মেঘালয় খতো কিমান ধুনীয়া ন তাতকৈ মানে যেতিয়া মানে এই চৰি বছৰৰ প লচঙৰ সময়ত মানে আৰু বেছি মানে আকৰ্ষণীয় ধুনীয়া কৰি তো গোই গলপীয়া হৈ যায় অ গোটেই মানে গুলপীয়া হৈ যায়। ইমান ভাল লাগে নহয়। সঁচাকৈয়ে মানে বহুত ধুনীয়া লাগে দ এই সুযোগ পালে মই এইবাৰতো যাম। মেই জানে নে এই উৎসৱলৈ এই উৎসৱতটো চাব মই জামে মোক কোনেও ৰ খাব নোৱাৰে এইবাৰ
শ্বিলঙতো বহুত উৎসৱ আছে যেনেকৈ নংক্ৰেম নৃত্য উৎসৱ আছে। চাদ চুক এ মিনচিয়াম আছে খ্ৰীষ্টমাচ উৎসৱ হয় বহুত ভাল ডাঙৰকৈ হয়
উম উম উম
আৰু মানে উৎসৱবোৰৰ কিছুমান বিশেষত্ব আছে সাঁচী সংস্কৃতি আৰু পৰম্পৰা সংৰক্ষণ কৰে তেওঁলোকে ন শ্বিলঙত যোনবোৰ উৎসৱ হয় পৰম্পৰাগত নৃত্য সংগীত আৰু পোচাক মানে দেখা মানে দেখুৱাই আৰু আৰু স্থানীয় খাদ্য আৰু হস্তশিল্প প্ৰদৰ্শনী কৰে দেশ বিদেশৰ পৰ্যটক মানে বহুত আহে আৰু মানে ইয়াত
আৰু তুমি এইটো এইটো এইটো বেছি বলা নামটো শুনিছা নে নাই ৱাংগালা ৱাংগালা ফেষ্টিভেল যিটো মেঘালয়ত হয় তাত কি কৰে জানা তাত তোমাৰ সেই কৰে মানে এইটো উৎসৱক তোমাৰ এশ ঢোলৰ উৎসৱ বুলিও কয় মানে এশটা ঢোল এনেকুৱা থাকে তোমাৰ সেনেকুৱা সেই বজা বজাই মানে এশটা ঢোল বজাই ভাবা তোমাৰ কেনেকুৱা শব্দ হ'ব কেনেকুৱা এটা মানে জজ উঠিব আমাৰ মানুহৰ মানে কেনেকুৱা লাগিব ভাবা
তাকেই টো সেইটো যদি আমি নিজে নিজে প্ৰত্যক্ষ কৰো কিমান ভাল লাগিব আমিতো শুনিছো বাৰু দেখা নাই ন
অ আমিতো আমিতো এনেই অসমীয়া মানুহ আমি আমিতো আৰু ঢোলৰ চাউন শুনিলেনো আৰু নিজকে ক'তটো ৰখাব পাৰিম ন অ আমি ঢোলৰ চাউম শুনিলে মানে কি আৰু দেহত মানে একদম এনেকুৱা নাচন উঠি গ'লে আৰু মানে
হয়
উম উম ঠিক আছে